অ' অ' শুনিছো মাত। ত'
কি কৰি আছ?
এ, এনেই বহি আছিলো বুলো।
অ', কিবা চোবাই আছ?
অ', নাৰিকল খাই আছিলোঁ আচলতে, নাইক কল খাই, খাই বহি পেলাই এই অকন বতাহ খাই আছিলোঁ।
অ', অ', অ', অ', ঠিকেই আছে, ঠিক ঠিকেই আছে, এই কেনেকুৱা? মানে নিজে ভাগনে নাৰিকলটো, টান নাপাৱ?
অ', নাই নাপাও, নাপাও। নহয়, নাৰিকল ভাঙাৰ এটা উপায় আছে ন! মই খালি সেই বাকলি খিনিক, হা, হা?
খুননা দি ভাগনে, কেনেকে ভাগ সেইটো?
নহয়, নহয়। এই, কি বুলি কয়, মানে ওপৰৰ বাকলিটোত অলপ কষ্ট পাওঁ বাৰু। সেইখিনি নকৰোঁ, আ বাকী ভাভিক জৰৰ যিখিনি থাকে এ, সেইটো অকমান জাৰি জো কাৰি পেলায় ফ্ৰিজাৰত ভৰাই থৈ দিলেই হ'ল।
অ', অ', অ।
এয়া মানে দু, অ, খুননা বা যি কোনো অ' মাৰি এটা দি মাৰি দিলে কুটুক কুটুক এ গুচ নহলেবা গেছৰ ওপৰত বঢ়াই দিলেই হল, অকণমান বাকলিটো, আ কলা নিচি না হলে তাৰ পিছত আৰু ওলাই আহে, ইজিয়ে হয়।
মেই অক মাৰি দিলে থোলুক কে ওলাই আহে, তেনেকুৱা নিচিনা ন? অকমান শুকাই লয় মানে, অ' অ'।
না, ৱও-ৱও, অ দুটা, লেয়াৰ কেইটা ডিটেষ্ট হৈ যায়, সেইটোৱেই আৰু অ, এইটো ইজি হয় যে। আৰু, ৱ যদি বোলে নহয়, একদম ইনষ্টেণ্টলি লাগে তেতিয়া হলেতো আৰু খুন্দনা মাৰি দি মাৰি থকা যায় আৰু
অ-অ সেইটো হয়, বাৰু বাৰ-বাকী বাক কি এনে নাৰিকলৰ কিবা বস্তু-চস্তু বনাৱ নে?
নাৰিকলৰ বনাও মই, আচলতে হেৰি কৰো, নাৰিকল দি মই বৰফি চৰ্ফিটো বনাব যানই চাগে সেই সেইটো বনাও বাৰু, আকৌ সেই নাৰিকল দিলে খাই ভাল লাগে। আৰু ইয়াতে মানে, স্পেচ মই এটা বস্তু দেখিছোঁ ত, আমাৰ মানুহে সাধাৰণতে উ নাৰিকল দি কেতিয়াও চব্জি তৰকাৰী নাখায় ন! কিন্তু, বনাব জানিলে নহয় দিলে, সেইটো এটা বেলেগ ধৰণৰ সোৱাদ। অত্যন্ত টেষ্টি সোৱাদ, মানে এ তেল চেলৰ দিয়া প্ৰয়োজন কম হয়, খুব কম হয়
অ'।
মানে সেইটো সোৱাদ এটা বেলেগ ধৰণৰ হয়, ভাল লাগে খাই। ইয়াতে চাগু বুলি এট তাকয় চাগু, মানে তাতে গোটেই ভেজি টেবুলচখিনি, এই কুটি মেলি পেলাই আওঁ অকণমান চৰ্টে কৰি পেলাই, পানী ঢালি পেলাই অলপ সিজিব দিয়ে। সিজাৰ পিছত এই যে নাৰিকলৰ চাটনিটো বনাই, নাৰিকল দিলে অ দু বাদাম দিলে কেঁচা জলকীয়া দিলে, এনে নহৰু এফুটামান বা আদা অকমান দি পেলাই ভালদৰে পিচি কৰি পেলে সেই মিক্সাৰখিনি পে পানীখিনি ঢালি দিলে আৰু সেই অ' সৰিয়হৰ এ ক'লা সৰিয়হৰ দি তেল মাৰি দিলে নৰসিংহ পাত দুটামান দি এই বহুত ধুনীয়া হয়। পুৰিৰ লগত খাবলৈ খুব ভাল ইয়াত গোটেইকেইটা ভাল বস্তুৱে গ'ল ন'
ভালে অ' শুনিতো ভা ভালে লাগিছে, লোভে লাগিছে আৰু বনাবি কেতিয়াবা। আমাৰ কাৰণেও
অ', অ', বৰ ধুনীয়া হয় খাবলৈ মানে সেয়াৰে ধুনীয়াকৈ পুৰি-চুৰি বিলাক
অ', নহয় মানে মই মই বোলো কথা এটা সোধো এই নাই নাৰিকলটো যে সেই আগতে আমাৰ মাহঁতে যেনেকে এই খনত তে কি বুলি কয় সেইখন দা ৰুকণি অ ৰুকণিৰ এ' হেৰি, সেইখনতে যে এনেকে ৰোকে ন'
উম উম অ', আগতে কৰিছিলো দেখোন।
মানে সেইটো দেখোন একেবাৰে লৰি লৰি থাকে দেখোন ৰুকণি
এহ সেইটো প্ৰেচাৰ দি থ'ব লাগে, প্ৰেচাৰ দি থ'ব লাগে আহ আৰু হেৰি হয় ন পাৰি ভালকে পাৰি, প্ৰেচাৰ দিব লাগিব আৰু দ্বিতীয় কথাটো এটা আছে যে, প্ৰেচাৰ দিয়া সেই যোনখিনি জেগাত প্ৰেচাৰ দিয়া যায় ন' সেই বস্তু যিটোৰে প্ৰেছাৰ দিয়া যায় সেইটোও ভাল হ'ব লাগিব। নহ'লে সেইটো যদি খলা-বমা হৈ যায় তে তেতিয়াহ'লে ডেফিনেট কি হ'ব খলা-বমা। মানে অকমান তুলুং-ভুতুং নিচিনা কৰি থাকিব আৰু এটা কথা কথা আছে যে অ', আজিকালিতো বহুত বেলেগ বেলেগ ধৰণৰ ৰুকণি ওলালে মানে এনেকুৱা ফ'লডেবল ৰুকণি থাকে বা অ', কাঠৰ লগত থাকে ন' ফিট হৈয়ে আহে। তাৰমানে তো সেইয়াটো মুভে নক কৰে। ধুনীয়াকে কৰিব পা মই ভাবিছো এখন কাঠৰ ৰুক। ফনি এখন অ' কিনিম বুলি দৰকাৰ হয়। কাৰণ, মই দেখিছো নাৰিকল লাৰু যিমানেই সেই মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি পেলাই নবনাওঁ কিয় তাৰ সেই সোৱাদটোও নাথ
নাথাকে। অ' সেইটো হয়। যেনেকে হেই পতাক পটা গুটি অ সেইহাত তাতে পিছিলে যেনে
অ' অ' পটাগুটিত পিছা সেয়া মছলা দি মাংস খোৱাৰ সোৱাদ
সোৱাদটো বেলেগ হেটো মানে তাৰ এইটো কি বুলি কয় ডিফাৰেঞ্চটো মানে গম পাইছোঁ। দুইটা আহ্ গম পায়। হে- এইটো মেচিনে পিছা আৰু এইটো ঠিক তেনেকে হেই ৰুকনি-চুকনি দি পিছা আৰু মিক্সিত খুন্দা হে তো গম পাই। ভালকে হেই তেনেকুৱা নিচিন আ এ সৰু-সৰু হৈ নাথাকে নহয়।
উম আৰু ভাবিছো মাছ কটাৰো অলপ এক্স এক্সপ্লৰ কৰিম বুলি এ হেনেক ৰুকনী যদি আনা যায় মাছ কাটিব পৰাকেও অকমান এক্সপ্লৰ কৰিম বুলি ভাবছো কাৰণ মানে এহাত এহাত মাছ হলে ধুনীয়াকে বাচি কুচি পেলায় অ তাক বাচ মানে ঘৰতে বাছি ন এ এহাত এহাত মাছ বিলাক বনাবলৈ ভাল লাগে আৰু, সেইটোৱে। ডাঙৰ একেবাৰে ডাঙৰ মাছ নোৱাৰো বাৰু। সেইবিলাক কৰাটো প্ৰেক্টিচ নাই যিহেতু, কিন্তু মানে এক্সপ্লৰ কৰিম বুলি ভাবিছো। আগতেও কৰিছ খেলোঁ। কিন্ত ইমানো এক্ কৰা নাছিলো, এতিয়া ভাবিছোঁ
অ'। এনে তাকে এতিয়া চহৰৰ ল ছোলী কেইটাও দেখা পাব। তে তাহঁতেও দেখা পাব বস্তু ন? আগতে আমি যেনেকে দেখা পাইছিলোঁ।
বাচাটো এটা বহুত ডাঙৰ ঝামেলা মানে এয়া হয় বহুত চিটিকে ন, বহুত বেছি চিটিকে। অ', চাফা মানে মই যদি এতিয়া দুই গতিকে কাগজ এখন পাৰো সেইখন কেতিয়াও নহয়। মই কমেও চাৰি চাৰ্ফ ফৰ বাই ফৰ মানে চাৰি বাই চাৰি ফুটি এখন মই ডাঙৰ পেপাৰ যদি পাৰো তেতিয়া হ'লে গিজানিবা সৰু মাছ হলে এ, সেইখিনিৰ ভিতৰতে অ মানে ঠিকে থাক দিব আৰু তাতকে অকমানো যদি ডা মাছাৰ সেই চিটিকি পেলাই বেলেগত গুচি যায়। তো সেইটো এটা সমস্যা থাক সেয়ে সা-সামৰাটোৰ সমস্যাটো থাক কে বিশেষকে মাখি আহি যায়। অ' গতিকে চহৰৰ মানুহে সেই কি বস্তু পাহৰি গৈছা, আচলতে। কিন্তু কৰিবলৈ মানে ভাবিছোঁ। তো আৰু অলপ এক্সপ্ল'ৰ কৰিম।
অ'।
অকে।
সেটো হয়। উম।
কেক বনাইছ নে?
নাৰিকলৰ কেক নাই, মই কলৰহে বনাইছোঁ। নাৰিকলৰ বনোৱা নাই বাৰু।
নাৰিকল দি পেলাই অ' নাই। মই বনো, মই মোৰ হাততো কেক কেতিয়াও ইমান, মানে পাৰফেক্টৰ নিচিনা হৈ নাহে বাৰু। মানে পাৰফেকচনিষ্ট নহয় মই কিন্তু মই বনাওঁ আৰু যিটো বনাওঁ সে তোৰ এটা বেলেগ ধৰণৰ পাত থাকে আৰু কিন্তু নাৰিকল দি বনালে বহুত চফ্ট হয়। বহুত চফ্ট হয় আৰু খাবলৈ গোটেই কিছুমানে এই যে আমি বাহিৰত। কেক যদি খাওঁ নাইকল লাৰুৱে হক বা নাৰিকলৰ যিকোনো প্ৰডাক্টে হওক তান তেওঁলোকে এচেঞ্চ দিয়া ন এচেঞ্চটো দিলে সেই উৎ খুব গোন্ধটো থাকে কাৰণ তেওঁলোকে নাৰিকলটো ইমান প্ৰপৰচন ভাল কে নি এ ইমান দাম থাকে নাইকলৰ কিন্তু ঘৰতে মানে হে টো উইদাউট এচেঞ্চত মানে আমি ধুনীয়াকে বনাই ল'ব পাৰোঁ আৰু। সেইটো কাৰণে আৰু খোৱা, ভাল বস্তুয়ে
সেইটো হয়। অ', অ'। ঘৰত বনোৱা আজিকালি লাগে, আজিকালি সেই বাহিৰৰ ইমান এটা পচন্দ নাই। না, মানে নহয় মানে। ঘৰত বনাই খালে মানে সেইটো বেছি কি, কিবা এটা ফূৰ্তি লাগে আৰু। কোনোবাই ঘৰত বনাই পেলাই লৈয়ও আহিলে। সেইটোও বেছি ভাল লাগে বাই হিৰৰ কিবা হেৰি কে পেকেটৰ বস্তুতকে।
মইতো সেই কুঁহিয়াৰ ৰস পি কুঁহিয়াৰ ৰসটো যে মই পিচাই আনো। মানে যিটো পেৰি দিয়ে ন পেৰি আনো পেৰি আনি পেলাই ঘৰতে মিঠ থৈ বগাই লওঁ।
অহ।
গতিকে ভাল, ঘৰতে কৰাই বেছি ভাল। বাহিৰৰ পৰা কৰাতকে।
অ'তো, তাকে ঠিকেই আৰু টোম নাৰিকলৰ হেই মোৰ সেইটোয়ে মানে জানিবলগীয়া আছিলে মানে ইমান টান পালোঁ মই সিবাৰ ৰুকোতে। আৰু বাকী ভাঙাটো মোৰ হৈ যায় হা ভালকেই ভাগা হৈ যায়। পানীকণো ভালেই লাগে, মইতো ভালে পাওঁ। আৰু এবাৰ মানে সেই ডাবৰ এহ, মলাইটো আনিছিলোঁ সেইটোও মই, সেইটো দি মানে আইচক্ৰীম বনাই খাবলৈ ভাল হয়। সেইটো মলাইটো দি। অ', ত' সেই, সেইটো ঘৰত এ, এনেকে মিক্সিতে দিলো, বাৰু। এ, বেছি সময় নালাগে, উচ্চাৰণ কৰি পেলৈ অকমান সময় ফ্ৰিজত থৈ পেলাই এই সৰু সৰু বাতিত যে আগত আমি এনেকুৱা কৰো এ গাখীৰ থৈ থৈ দিওঁ যে চেনী গুলি স তেনেকুৱা নিচিনাকে সৰু সৰু বাত কি, মানে সেইটো য়ে থৈ দিলো। অকনমান কিবা কিবি দিছোঁ। সোৱাদৰ কাৰণে? উম। ভাল হৈছে কিন্তু
অ', আকৌ মালাই চিঙৰি বনাব পাৰে। বহুত বস্
অ অ অ এ অ সেইটো নাৰিকলৰ হে হেৰিত সেইটো মই মে, অকমান পানী দি পালে- এ, মলাই খিনি মানে বজাৰতো মানে সেই ককনাট মিল্ক আনিব পাৰি কিন্তু মই তেনেকে অনা নাই মানে সেই ঘৰতে যি ককনাট থাকে অকমান-চকমান। সেইটোৱে মানে এ বহুত দিন হল কোনেও খোৱা নাই সেই তেতিয়া মানে তেনেকে ভাবো আৰু যে টো ৰস টো ওলাই পেলাই এই কাঢ়িক দি দিওঁ অ', সোৱাদটো বহুত বেলেগ হয, তে
বেলেগ হয়, উম।
খাবলৈও ভাল লাগে উম এনেকে মিলাইছো আৰু সেইয়াই আৰু।
না নাৰিকলতটো ভাল এনেও স্বাস্থ্যৰ কাৰণেও ভাল আমি এতিয়া বহুত বোৰ নেচাৰেল বস্তু ইউজে নকৰো ন বহুতে সেই নাৰিকলৰ তেল ওলাই মেলি ঘৰতে অকনমান অ সেইবিলাক মিস্ক্ কৰি পেলে থৈ দিয়ে মুখত। ক্ৰীম হিচাপে ব্যৱহাৰ কৰে। উম যাতে গোটা মাৰি থাকে চলিডি ফ্ৰাই হৈ থাকে, অ গৰম দিনত।
ভালে নাৰিকলটো চবতে ভাল মইতো, অ', কল প্ৰেচ অ অইল, ককনাট অইল সেয়াও আছে। সেয়াও ভাল বাৰু। অঃ, দে। যি হওঁক আৰু। বৰষুণে এজাকো পৰিলে নহয়! একে ধুমুহাসতি আহিছে। কাপো খিনিকে লৈ আহোঁগে।
অ', অ', ঠিক আছে দে।
গৈ পাই লেকে কা মোৰখিনি থাকিলেই হ'ল আৰু।
অ', অ', তাকেতো।
অ'। অ', অ' দিগদাৰ হ'ব ন? ঠিক আছে দে। পিছত ফোন কৰিম দেই। অ', অ', ৰাখিছো অ'।